হেল্ল',
অ, শুনিছ নে?
শুনিছো-শুনিছো, কি কৰিছা? এ মই এনেই আছো।
অ, ময়ো এনে আছো মই এনেই আছো এই পথাৰলৈ আহি আছো।
অ ভাত পানী খালা নাই।
ভাত খালো।
কিহেৰে।
ভাত ভাত কেৰেলা আলুগুটি দালিত দিছিলে তাৰপিছত তিতাকেৰেলা আলুগুটি ভাজি।
অ খালো খালো আমাৰ একেই অ আমাৰ তিতাকেৰেলা ভাজি।
অ
তাৰপিছত চাটনি আছিলে।
অ অ, এ আমাৰ পথাৰৰ ফালে মানে, এ এনে আহি, কি মানে খেতি ৰুব হৈছে, য যে কঠীয়ানো কিমান ডাঙৰ হৈছেনো তাকে চাবলৈ আহিচ
তাকে ব বৰষুণ দিছে ন? বহুত অকণ কম-কমকে দি আছে আমাৰ ইয়াত।
অ দিছে, ইয়াতো দিছে, অকণ-অকণ বতাহো মাৰি আছে।
তাকে। বৰষুণ চিপচিপিয়াকে দি আছে, অ আজি স্কুল দেওবাৰ বন্ধ
অ তাকে।
ন জোগ দিবসাইছিলে, মাতিছিলে, মই নগলো বৰষুণ দিলে।
অ মই গলো সেই গোটৰমাহ আছে যে। গোটৰ মাইকী মানুহবিলাকক ক মাতে তাৰপিছত তাতে গলেও গৈ পেলাই কৰিলে যাবলৈ একো মন নাই, মায়ে মোক বলে পঠিয়াইছে, যা যদি যা যাওঁ যদি যা বুলি কৈ তাৰপিছত গ'লো আৰু, গলো তাকো এটা দু এটা-দুটা কৰিলে, কৰি পেলাই তাৰিছত গুছি আহিলো।
উ কমকে কোৱালে হব, পঢ়া-শুনা ভালে চলিছে আৰু। হেই আজি মই অকমান দেৰিকে উঠিলো ৰাতিপুৱা।
আহ, ভালকে পঢ়িবি দেই।
অ'।
ভাল ৰিজাল্ট কৰিব লাগি
আহ
হয় নহয় তাৰপিছত মাহঁতৰ কেনেকুৱা?
হয় বাৰু
কেনেকুৱা
দুপৰীয়া চাহপানী চাগে খাব
মানুহ চাব এ খাব হৈছে আৰু নেটৱৰ্ক পোৱা নাই নেকি? আহ, আহ, আহ।
ভালে-ভালে
তাৰপিছত ভাইটি, অ ভাইট এতিয়া কথা পাতিছে নাই?
হেল্ল'
অ' হেল্ল' শুনিছা নে? তই কত আছো?
অলপ-অলপ নাপ পোৱা ভালকে
অ', বাৰন-বান্দা বাৰডাত মই আন থকা য পাম চাগে
অ', এতিয়া পাইছো। ভাইটি এতিয়া পাতিছা কথা, গালি পাই থাকে মোক। শুনিছো শুনিছো, ভাইটি আছে বোলে আগফালে আমাৰ ফুল এজোপা ফুলি আছে ধুনীয়া ধুনীয়া গুলপীয়া ফুল মই সে চাই তাকে চাই আছো।